হেল্ল'।
হেল্ল'। অঁ, কি কৰি আছা?
আছোঁ এনে বাহিৰতে। তুমি কি কৰিছা?
অঁ, মই এক্সাৰচাইজ কৰি আছো অলপ ঘৰতে।
অঁ। জিম- চিম অঁ, এক্সাৰচাইজ কৰো মই, কৰি আছো ৰবা। জিম- চিম যোৱা নে নোযোৱা?
অঁ, জিম যাওঁ মই।
অ, পুচাপ, তাৰপিছত তোমাৰ আৰু কোলাভ। আৰু ৰাণিং।
ৰানিঙ অ ৰানিঙো কৰোঁ মই।
অ, এইবোৰে কৰোঁ আৰু।
অ।
আৰু আজি কতবা ফুৰিব ?
ফুৰিব যোৱা নাই। যাম বুলি ভাবিছোঁ ৰবা অলপ। দেৰিকে পাঁচটা মান। চাও তোমাৰ যাওঁ।
অ, চিটি চেণ্টাৰ যাবা নেকি? অ, অ।
তাৰ ফালে তোমাৰ হে ফিল্ম চাবৰ কথা আছিলে, ফ্ৰেণ্ডবোৰৰ লগত। সেইটো যে তোমাৰ, এ ধমল ফৰ ওলাইছে যে।
অ, ধামাল ফৰ, অ।
ধামাল ফৰখন চাম বুলি ভাবছো, চি টি চেণ্টাৰত।
এ, ধামাল ফৰটো কমেডি লাগে। এই মুভিটো চাবা মোৰ খুব মন আছে। ময়ে যাম বুলি ভাবিছো অ'।
অ', মানে মই আজি যাম, ফ্ৰেণ্ডবোৰৰ লগত। ভাল লাগে আৰু ফিল্ম খন চাই। উম, ইণ্ট্ৰেষ্ট লাগে অ।
বৰিং লাগি থাকিলে এনে এইকেইটা চালে অলপ।
উম।
মাইণ্ডটো ফ্ৰেছ হয়।
উম, উম।
অ', অ'।
তুমি যাবা নেকি?
অ', মই যাম তোমাৰ এ ইয়াতে, কি নাম আছিল? এ, বৰবাৰী যাম আজি ফুৰিব লগৰৰ ঘৰত।
হয় নেকি?
অ', আজি মানে সিৰ বাৰ্তডে আছে।
অ', অ।
অ', এইোৱে বাৰ্থডে পাৰ্টি
কি গিফ্ট কি গিফ্ট দিবা বাৰ্থডেত?
চাও কি বা গিফ্ট লও আৰু, লগৰকেইটা মিলি।
ফ্ৰেণ্ডৰ বা ফ্ৰেণ্ডৰ বাৰ্থডে ন ফেমিলি মেম্বাৰৰ বাৰ্থডে?
নইয়, ফ্ৰেণ্ডৰ বাৰ্থডে।
ফ্ৰেণ্ডৰ ন? আচ্ছা, কি খোৱাব বাৰ্থডেত?
গম নাপাও। তাতে যাই কিনেহে গম পাম আৰু কি খুৱাব।
হয় নেকি?
অ'। তুমি এনে কেতিয়াবা বাৰ্থডে পাৰ্টিত গৈছা না, ফ্ৰেণ্ডৰ?
অ', গৈছো।
অ', অ'। কি গিফ্ট দিছিলা তুমি ফ্ৰেণ্ডক?
এবাৰ পাৰ্টি দিয়ে ন?
অ'।
ৰেষ্টুৰেন্ট-চেষ্টুৰেণ্টতে পাৰ্টি দিয়ে। ঘৰত ত' নামাতে ন? বা গিভ আৰু কি দিছোঁ গিভ একো দিয়া নাই, এটা চকলেট দি দিছোঁ হৈ গ'ল।
অ', কি ঘৰৰ ওচৰৰে ফ্ৰেণ্ড না তোমাৰ কলেজৰ ফ্ৰেণ্ড।
কলেজৰ ফ্ৰেণ্ড।
অ', কলেজৰ ফ্ৰেণ্ড অ'। সেন্ততৰটো ঘৰতে যোৱা চাগে ঘৰৰ ওচৰত তো। ঘৰৰ ওচৰৰ ফ্ৰেণ্ডটো আৰু ঘৰতে যোৱা চাগে। বাৰ্থডে পাৰ্টি মনাবা অ'। তোমাক বেছি কলেজ ফ্ৰেণ্ড ভাল লাগে না ঘৰৰ ওচৰৰ ফ্ৰেণ্ডৰকেইটা ভাল লাগে বেছিকে।
মোক, কলেজ ফ্ৰেণ্ডবোৰে ভাল লাগে।
আও, হয়।
উম।
আৰু স্কুলৰ ফ্ৰেণ্ড কেইটা মিছ কৰা না।
স্কুলৰ ফ্ৰেণ্ডটো বহুত মিছ কৰো আ, কৰো।
হয়, হয়, হয় ময়ো মিছ কৰোঁ।
অ'। হেল্ল'।
তোমাৰ ফেৰ-ফেভৰেট পূজা চূজা কি হয়। ভাল লাগে যে পূজা-চূজাত ঘুৰি কিনা।
ফেষ্টিভেল
হুম পূজা দুৰ্গা পূজা।
অ', অ', আৰু।
আৰু, আৰু তোমাৰ এইটো সৰতী পূজা। দুৰ্গা পূজা আৰু চৰিত্ৰ পূজা লাগে মোক বেছি। চবকতো বেছি তোমাৰ দূৰ্গা পূজা টো ভাল লাগে।
অ', হয়, হয় অ', তিনিদিন বেছি। অ', তিনিদিন চাৰি দিন থাকে ন
মানে বহুত মজা লাগে আৰু দুৰ্গা পূজাৰ দিনা তিনিদিন তো মানে একদম মজা লাগে আৰু পূজা পূজা জা লাগে উম।
অ', ক'ত ক'ত ফুৰি যোৱা তুমি এনে?
যাওঁ তোমাৰ গণেশগুৰি তাৰপিছত তোমাৰ আৰু যাওঁ পাণ্ডু চানণ্ডু যাওঁ।
অ', পাণ্ডু চাণ্ডু যোৱা কাৰ লগত ফেমিলিৰ লগত যোৱা নাই ফ্ৰেণ্ডৰ লগত।
ফেমিলি ফ্ৰেণ্ডৰ লগত যাওঁ।
ফেমিলিৰ লগত নোযোৱা নেকি তুমি।
ফেমিলিৰ লগতো যাও কি এদিন দুদিন। বাকী এেইদিন ফ্ৰেণ্ড ফ্ৰেণ্ডৰ লগতে যাওঁ।
অ', বেছি কাৰ লগত জালে ভাল লাগে তোমাক।
বেছিকেতো ফ্ৰেণ্ডৰ লগতে ভাল লাগে গোটেই।
হয়।
উম।
অ', ফ্ৰেণ্ড লগৰ লগত। জালে বেছিকে ভাল লাগে মই ফ্ৰেণ্ডৰ লগতে যাওঁ বেছিভাগ ফেমিলিৰ লগত যাওঁ। একদিন দুইদিন তাৰপিছত ফ্ৰেণ্ডৰ লগতে যাওঁ। এই লাষ্ট দিনা এই দুৰ্গা পূজাৰ লাষ্ট দিনা যে এ
উম হ তেতিয়াতো যাই আৰু ভাল লাগে।
অ তেতিয়া ডান্স-চান্স কৰি তোমাৰ গানত আৰু বেছিকে ভাল লাগে। অ তুমি গৈছা নাই এনেকে?
অ গৈছো।
অ
এ এবাৰো যাম এবাৰ অ ডান্স কৰো ন
অ হয় হয়
তুমি যাবা নেকি এইবাৰ?
অ ময়ে যাম
অ
অ
হম
আৰু কি কি খোৱা দুৰ্গা পূজা টাইমত তুমি?
দুৰ্গাটো তোমাৰটো এইটো থাকে বিৰিয়ানী, তোমাৰ চাওমিন এইবোৰ
অ হে মিঠাই-চিঠাই নোখোৱা নেকি?
খাওঁ খাওঁ মিঠাই খাওঁ।
অ মিঠাই খোৱা। অ'জেলেপি অ জেলেপিও ময়ে খাওঁ। দূৰ্গা পূজা টাইমত বহুত খাওঁ।
অ জেলেপি মোৰ ফেব্ৰেত অ, তোমাৰ ফেব্ৰেত কি?
মোৰতো ফেব্ৰেত তোমাৰ বিৰিয়ানী
অ অ বিৰিয়ানী।
এইটৱে মেভৰেট মোৰ।
অ সেইটোয়ে খোৱা বেছিকে।
অ সেইটোয়ে খাওঁ বহুত
অহ তুমি লগৰ কেইটাৰ লগত যালে কিহত যোৱা, এ গাড়ীত যোৱা নে বাইক চাইক লৈ যোৱা?
উম গাড়ীতে যাওঁ আমি। আৰু ভৈল পূজাৰ সময়ত বহুত ফিৰি হৈ থাকে অ গাড়ী চাড়ী লৈ। কিবা হৈ গ'লে
হয় হয়।
ভয় লাগে নহয় সেইকাৰণে গাড়িতে যাও আৰু বাইক চাইক নাযাওঁ ছাগে অ
অ
ডেইলী গাড়ীতে যাওঁ আৰু ফুৰিব।
অ অ মইতো গাড়ী লৈ যাওঁ তোমাৰ স্কুটি বা বাইক লৈ যাওঁ। আৰু সৰস্বতী পূজাত ক'ত ক'ত ঘূৰা তুমি?
সৰস্বতী পূজাত যাওঁ মন্দিৰে চন্দিৰে ঘূৰিব যাওঁ
অ মন্দিৰত যোৱা না স্কুলত যোৱা?
স্কুলতে যাওঁ বেলেগে অ অ', চৰি চৰি চৰি, মন্দিৰত নহয় মানে স্কুলত যা আৰু। সেইটোয়ে, আৰু পাৰ্কে চাৰ্কে যাওঁ ফুৰিব।
অ', পাৰ্ক অ' অ' পাৰ্কত যোৱা টাইমত, মজা লাগে। বুজা টাইমত, হয়। আৰু খিচিৰি খোৱা না সৰস্বতী পূজাৰ টাইমত?
খাওঁ খাওঁ।
অ', অ' মজা লাগে।
আ আগৰ স্কুল বোৰত যাওঁ, আগৰ ক্লাছত ক্লাছ টেনৰ স্কুলবোৰত যাওঁ।
অ'।
তাতে ভাল লাগে ন আগৰ, মেমবোৰক দেখা পাওঁ, ফ্ৰেণ্ড বোৰক দেখা পাওঁ, লগ পাই ভাল লাগে। উম। তুমি যোৱা নে নোযোৱা?
অ', মই যাওঁ, অ' মই আগতে স্কুলত যাওঁ সৰস্বতী পূজা টাইমত।
হয় নেকি?
অ', অ', যাই কিনে ভাল লাগে, আকৌ ক্লাছ অ'।
আৰু?
আৰু তোমাৰ পাৰ্কে চাৰ্কে যাওঁ সৰস্বতী পূজা টাইমত। পাৰ্কত যাওঁ, তোমাৰ এ কলাক্ষেত্ৰত গ'লো। অ', কলাক্ষেত্ৰ গৈছা তুমি, হা?
কলাক্ষেত্ৰত কেইবাৰ গৈছা তুমি?
কলাক্ষেত্ৰত বহুত বাৰ গৈছোঁ, আমাৰ ঘৰৰ ওচৰতেই কলাক্ষেত্ৰতো।
হয় নেকি?
অ'।
অ', আৰু ক'ত ক'ত গৈছা, তুমি এনে?
মই তোমাৰ, এ তোমাৰ মই গোৱা জালে। যোত গৈছো, তাৰপিছতে তাৰামণ্ডল গৈছো। তোমাৰ এ চাইন্স মিউজিয়াম গৈছো, এনেকে গৈছো আৰু। পাৰ্ক কেইটা এছ কে পাৰ্ক গৈছো, হা?
জুবিৰ ক্ষেত্ৰ গৈছা না তুমি?
অ', জুবিন ক্ষেত্ৰ গৈছো মই, তুমি গৈছা?
মই যোৱা নাই ৰ'ব এতিয়ালৈকে।
অ' যোৱা নাই, নেকি যাবা লাগেটো।
যামে, যাম বুলি ভাবি আছোঁ ৰ'বা।
মই গৈ আহিলো তোমাৰ।
উম ফেমিলিৰ লগত, হয় নেকি? মই যাব লাগিব, ফেমিলিৰ লগত যাম ৰ'বা এদিন। উম, ফেমিলি লগত যাম, উম।
মই ফ্ৰেণ্ডৰ লগতে গৈছিলো তোমাৰ।
হয় নেকি গাড়ীতে গৈছে নে নিজে বাইক লৈ?
অ', বাইক দি গৈছিলো তোমাৰ।
বাইক দি গৈছিলা?
অ'।
এনেই কিমান টাইম লাগে নো যাওঁতে?
যোৱাতে তোমাৰ তিনি ঘন্টামান লাগি যায়। তিনি ঘন্টামান লাগি যায়, অ', আমি লাহে, লাহে গৈছোঁ। নাই ইমান স্পীডত চলোৱা নাই মানে। তাৰে ৰাস্তা কিটা অলপ চাৰকাল টাইপৰ আছে না, আহ, সেইকাৰণে লাহে, লাহে গৈছিলোঁ।
আচ্ছা।
অ'।
আৰু তাৰ লগতে কি মানে, দোকান চোকান আছে নাই ওচৰত?
অ', আছে দোকান-চোকান।
জগাটো একদমে চাফা ন'?
অ', বহুত চাফা।
পুৰা চফাকে! হয় নেকি? যাম ৰ'বা যাম। এইটো গৰম বন্ধৰ মাজতে যাম ৰ'বা। কলেজ বন্ধ
হাল্ল'? অ', কলেজ বন্ধ হৈ আছে। অ', কলেজ বন্ধ আছে। অ', অ'।
গৰম বন্ধৰ মাজতে যাম ৰ'বা উম।
কাৰ লগত যাবা, ফেমিলিৰ লগত? অ', কিহত যাবা?
গাড়ী দি যাম।
অ', অ', গাড়ী দি যাবা, ভালেই। অ', অ', দিয়া ঠিক আছে ভাল লাগিল তোমাৰ লগত কথা পাতি।
উম, উম, ঠিক আছে। এ, ভাই